শুনিছোনে?
অ' কি কৰিছোঁ?
এ, আছোঁ এনেই, তই?
অ' মই বিচনাতে।
অ' মোৰ মাতটো ভালকে আহি আছেনে বাৰু?
সৰুকে আহিছে।
কিয় জানো এনেকুৱা হৈছে।
অ'।
খোৱা বোৱা কৰিলি?
অ' খোৱা বোৱা খোৱা বোৱা মানে কিনো আৰু ৰাতিপুৱা পেলা সেই খালোঁ আৰু দি থৈ গ'লহি গাঁৱৰ মানুহে।
বৰ দিয়া কি গাঁও পাই দিছে নে কি?
অ' আমাৰ হেৰি ৰাইজে দিয়ে মানে আমাৰ নামঘৰৰ যিখিনি আছে।
অ'।
তেওঁলোকে পালপাতি, পালপাতি দিয়েহি আৰু এঘাৰ দিনলৈকে। দহ দিনলৈকে দিয়ে, এঘাৰ দিন দিনাখনি নিদিয়ে আৰু।
পৰিয়ালৰ মানুহ আহে নাই।
আছে, পৰিয়ালৰ গোটেই কেই ঘৰ ব্রতেই নহয়।
তাকে মানে তহঁতৰ ঘৰতে খাইহি নে বেলেগ বেলেগক।
উম, আমাৰ ঘৰতে খাইহি, আমাৰ ঘৰতে খায়হি। এ, কীৰ্তন পঢ়ে যে।
নিয়মবোৰ অকমান বেলেগে নহয়।
অ' বেলেগ অ'।
আমাৰ বাৰু সেইবোৰ নকৰে আমাৰ, আহি পেলাই দিয়েহি।
উম।
জোন ঘৰে দিয়েহি আৰু তাৰপৰা ধুনীয়াকৈ মানে নিয়ম নীতি নিয়ম মানে কি আৰু তোৰ আগবঢ়াই দিয়া আৰু
উম
ভাবি পেলাই দি যায় আও
অঁ আমাৰো তেনেকৈ ৰাতিপুৱাও সেই কীৰ্তন পঢ়ে গধূলিও কীৰ্তন পঢ়ে তাৰ পিছতে খোৱা বোৱা দিয়ে আৰু
তাহে এঘাৰ দিনলৈকে নাযায় নোপোৱাই আও
তাকেহে গৰমটোও বেছি যে বেছি অশান্তি লাগে
অ তোৰ এতিয়া ফুৰিবলৈ যোৱাটো চাগে নহল নহয়
ফুৰিবলৈ যোৱাটো নহ'লে আৰু যাম বুলি ভাবিছিলোঁহে
এই মোৰো একেহে হ'ল মই যে মাজুলী যোৱাৰ কথা আছিলে এ দাদা ভাইটিহত যোৱা কথা কথা আছিলে তাৰ এতিয়া সিহঁতি এইটো মাহতে শেষৰ সপ্তাহটোত যাব তাৰপৰা মোৰ আকৌ সেই প্ৰথম হেৰি সাতমাহিকৰ এতিয়া পৰীক্ষা পৰি গ'ল
অঁ
গোট পৰীক্ষা মানে সে আমাৰ পৰীক্ষা হোৱাই নাই যে
উম এতিয়া তোৰ যোৱাটো যদি উম হেৰি নহ'লেই তেনেহ'লে পিছতে দুইজনীয়ে একেলগে ক'ৰবাত যাম ওলাবি মোৰো সেয়া নহ'লেই নহয়
অ তাকেহে যাম এই মাজুলীকে যাম ওলাবিচোন
ওলাবি ওলাবি বতৰটো খালি অকণমান ঠাণ্ডা পৰিবলৈ দিওঁ আৰু
হয় মই মানে হেৰি মাজুলী যাবলৈ বাকী বিলাক ধৰ গৈছো এতিয়া শিৱসাগৰ হওক তেজ পুৰ হওক বা তোৰ এইফালে অ নগাঁও হওক তেনেকে বহুত খিনি গৈছো ডিব্ৰুগড় কিন্তু মই মাজুলী মানে আজিলৈকে কে নাই যোৱা আৰু মাজুলী মানে মোৰ একদম সৰুৰ পৰাই মানে যোৱাৰ এটা সপোন আছে আৰু ৰাস চোৱা তাৰপৰা পালনাম এনেকে
অ মই মই যোৱাবাৰ ৰাসত গৈছিলোঁ আকৌ
অ আৰু আমাৰ মানে মা অ
উম উম
ভালে কৰিলি দেই যাব পালি আৰু আমাৰ মানে মাহঁতৰ পৰিয়ালৰ বহুতখিনি মানুহ আছে তাতে মাৰ খুৰা ঘৰ আছে তাৰপিছত আইতা মানে আগতে হেৰি মা ভাগৰ মাক ত যাই মানে পাল নামত তাৰপিছত তাৰপিছত এবাৰ তেনেকে মোক নিম বুলি কলে মই আকৌ মাহেকীয়া হৈ থাকিলো
অ মই বাৰু হেৰি এই পালনামত গৈ পোৱা নাই অ পাল নামত গৈ পোৱা নাই মই মনতটো আছে আছে বাৰু যাবলৈ এ এনেই ৰাসতহে গৈছোঁ মই তাকো এবাৰহে গৈছোঁ মাজুলী সেই ৰাসতেই যোৱা আৰু যোৱাবাৰ
অ
গাঁৱৰ এই আমাৰ দাদা ওলালে তাৰপৰা ভাইটিও ওলালে তাৰপৰা গাঁৱৰ গোটেইখিনি আৰু মানে প্ৰায়খিনিয়ে ল'ৰা ছোৱালী
অ এই সেইটোৱে অ মানে যাম বুলি অ মানে আগতীয়াকে ভাবি থাকি লাভ নাই টুৰ সেই সেই মই যোনকণ সময় মানে মুহূৰ্ত্তটোতে ওলাব লাগে আৱ।
অ এই আগতিয়া কে আগ পাই যদি বহুত পৰিকল্পনা কৰি থকা হয় তেতিয়া নহয়গেহে।
অ সেইটোৱে।
আমাৰো যোৱা কথা নাছিলে। অ সেই ভাই টি দাদাহঁত সিহঁতি যাম বুলি পাতি থ'লে আমাক কোৱাও নাই বাৱ তেনেকে। তাৰ পিছতে মই আকৌ এই ওচৰৰ বা এজনীহঁতি গ গধূলি সময়তে কথা পাতি থাকোতে এই পাঁচটামান বজাত আৱ মানে পাচঁ মান বজাত হেৰী এ কৈছে বোলে আমিও যাওঁ বল নহ'লে তেনেকে বুলি ক'লে। মই বোলো ব'ল আৱ তেনেহ'লে সেই পাঁচটা বজাতে একদম মানে বিছ মিনিট মানৰ ভিতৰত ওলাই মেলি আকৌ বেলেগ এজন দাদাক খবৰ কৰি আমি তিনটাক গৈছোগে একেবাৰে লাষ্ট ফেৰীখনত আৱ হোঁ। সাতটা মান বজাত আছিলে ফেৰীখন। উম।
মোৰ এ মানে একদম মাজুলী যোৱাতো বহুত সপোন মানে বহুত ইচ্ছাও আছে। এতিয়া বাউ আমাৰ এফালে দলং বনাই আছে দলংখন হ'লে বাউ ইমান কথা নাথাকে।
মানে তেতিয়া আৱ কিমান দেৰি আৱ পোন্ধৰ বিছ মিনিটতে পায়ে যামগে আৱ।
কিন্তু মানে যাবলে আউ তো এতিয়া চাচোন ইমান আমাৰ অসম খনটো বাদে দে দেশ বিদেশৰ পৰা কিমান মানুহ আহিছে মাজুলীলে।
সত্ৰ নগৰী চাওঁ বুলিলে। আউ ধৰ সেই পৃথিৱীৰ ভিতৰত বৃহত্তম নদী দ্বীপ
উম।
মাজুলী আৱ।
তাকে বিদেশী পৰ্যটক বোৰ আহিয়ে থাকে সময়ে স সময়ে, আমিবোৰহে ওচৰতে থাকিও যাবলে নিমিলেগে অউ।
অঁ। দাদাহঁত মানে এবাৰ এ গৈছিলে সিহঁতৰ ভাওনা কৰিব গৈছিলে। এ সিহঁতৰ গাঁৱপা নিছিলে মানে তাৰপিছতে তাত জাহাজত মানে লগ পাইছে আৱ। তাপা সুধিছে যেনিবা মানুহ বিলাকে, অ অস অহ অসমীয়াটো মানে সেই গামোচা খন মানে ক'ব জনা নাই। দে দাদাই মানে ডিঙিত এনেকে লৈ আছিলে গামোচা খন। তাৰপিছত সেইখন এনেকে মানে চুইছে চুই পেলাই মানে সেইখন কৈছে তাপা এ এ সুধিলে মানে কি হয়? তাৰপিছত এনেকে দাদাই ক'লে আৱ যে এনেকে এখন আমা অসমীয়া স্বাভিমান স্বৰূপ এখন গামোচা বুলি কয় এনেকে বুলি ক'লে আৱ।
উম।
তাৰপিছত গামোচাটো ফুটা নাই গাছোমা গাছোমা বুলি কৈছে গাছোমা। দাদাই যেনিবা কৈছে গাছোমা নহয় গামোচা এনেকে বুলি কৈছ চা, উমহ, ধয় তেওঁলোকক কিমান এটা হেঁপাহত সুধিছে কথাটো।
উম। হোঁহ।
সেইটো বস্তু ধৰ মানে এটা আমাৰ কাৰণে গৌৰৱে হয় ন'?
উম ইমান আঁতৰ আঁতৰ পা মানুহ আহে কিমান ভাল লাগে ন'?
উম্, ত দাদাই যেনিবা গোটেইকেইটো বৰ্ণনা কৰি দিছে যে এনেকে। সেই তাঁত বয়, সেই তেওঁলোকক শিপিনী বুলি কয়। নিজে একোৱে নাই, এনেকে এনেকে কৈ দিছো আউ, তাৰপিছতে আকৌ দাদ দাযদাই হেই শিকিবলৈ গৈছিলে, এইটো এই মই এইযে দি থৈছিলোঁ, তোক যে দেখাইছিলোঁ। এই ভাওনা মুখাবিলাক। সেই মুখা শিকিব গৈছে, সি নিজে বনাইছে সেইবিলাক।
অ'অ'।
এমাহ মান লাগিলে আৰু।
অ'।
এ সেইবিলাকে ধৰ কৃষ্টি-সংস্কৃতিটো এতিয়া ৰক্ষা কৰিব ন?
উম্ উম্। আৰু এতিয়া ইমান কেইখন সত্ৰ আছে ন, একেদিনাইতো গোটেই কেইখন ভালকে চাওঁ বুলি ক'লে, চাই নহ'বই।
নহয়।
হাতত অকণমান দুদিনমান লৈ গ'লে, গোটেইকেইখন ভালকৈ ঘূৰি ফুৰি ধুনীয়াকৈ চাব পাৰি আৰু।
অ', সেইটোৱে। তোৰ গড়মূৰ সত্ৰ, আউনীআটি সত্ৰ, দক্ষিণপাট সত্ৰ।
উম্।
তেনেকে কিমান খিনি আছে, আকৌ আৰু কি কি আছে বাৰু? অ', চামগুৰি সত্ৰ
ঢেৰ আছে অ', নামবিলাকে হেৰি এ আমি গৈছিলোঁ গড়মূৰীয়া সত্ৰত হৈছিলে ৰাস। সেই তাত চাইছিলোঁ। তাৰপিছতে আৰু এই জেগাটো কি আছিলে বাৰু? তই জান নেকি? এই পুখুৰী এটাৰ মাজত যে হেৰি হয়, উম্ এই শ্ৰীকৃষ্ণ আৰু হেৰি, শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মানে গোপীসকলৰ লগত হেৰি এটা, সেই মানে সেই দৃশ্যটো মানে পুখুৰী এটাৰ মাজত হয়, পানীৰ মাজত হয় অ',। সেই নামটো কি আছিলে, ৰ দেই। পাহৰি থাকিলোঁ নহয়।
নাজানোঁ বাৰু, কিন্তু মই গ্ৰামফোনত দেখিছোঁ।
অ', অ', সেই সেই তালৈ গৈছোঁ, তাৰপিছতে আৰু আৰু এইবোৰ ঢেৰ কেইবাখন, কেইবাটাও জেগাত চাইছিলোঁ আৰু তেনেকৈ।
এ আছে, বহুত জেগা আছে। আকৌ তোৰ মানে মাজুলী বুলিয়ে নহয়, অসমৰ এতিয়া ধৰ শিৱসাগৰত, এতিয়া আহোমৰ দিনৰ গোটেই বুৰঞ্জীয়ে পোৱা নাযায় জানোঁ। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, জয়সাগৰ পুখুৰী
উম্, জয়দৌল, শিৱদৌল
অ'। গোটেই মানে আহোম সাম্ৰাজ্যৰ মানে গোটেই কাহিনীয়ে চাব গ'লে আছে। তালৈ গ'লে ধৰ, সেইখিনি গোটেইখিনি অভিজ্ঞতা হয়।
একেবাৰতে মানে অকণমান সময় লৈ গ'লে, গোটেইখিনি চাই মেলি
জানিব পাৰি, অ'। আৰু সেইটো মানে চোৱাটোৱে অকল কথা নহয়, অ মানে চাই পেলাই আমোদ লোৱা টোৱে নহয় মানে ধৰ তই সেইটোৱে চাই পেলাইও আনন্দ পালি লগতে ঠাইখিনিৰ বিষয়ে শিকিলিও আৰু এতিয়া সৰু আমিবিলাকতো বাদে দে এতিয়া মানে সৰু যদি ল'ৰা - ছোৱালী এটাক লৈ যাওঁ, আজিকালি ন ল'ৰা- ছোৱালীবিলাকটো মানে কোনোবা এটা কথা জনাৰ বহুত বেছি আগ্ৰহ থা কে, গতিকে তেওঁ ৰংঘৰলে গলে সিহঁতে এনেকুৱাকে সুধিব মানে ৰংঘৰ কোনে বনাইছিলে? কে কেনেকে বনাইছিলে? কিমান
এ বনোৱা কি কথা ইমান দিন কেনেকে ভাল হৈ আছে চব সুধিব আৰু।
আকৌ সিহঁতি তেতিয়া এনে ক' ম ন আমি কিতা আৰু আজিকালিতো পৰিৱেশ অধ্যয়ন কিতাপতোতো থাকেই। অ' বুৰঞ্জীৰ হেৰিয় অ বিভাগৰ হেৰিয়ত গতিকে তাত ক'বই ন আমি এনেকে কিতাপত পাইছিলো, এইটো এনেকে কেনেকে হ'ল, কি কথা, এনেকে এনেকে সুধিবই?
অ'।
অ' তেতিয়া জয়মতীৰ কথাও ধৰ অকমান আহি পৰিব তেতিয়া ৰুদ্ৰসিংহ। বা গদাধৰ সিংহৰ কথা আহি পৰিব।
উম।
তেনেকে মানে জানিব পাৰিব আকৌ এফালে ধৰ তোৰ তেজপুৰত উষা-অনিৰুদ্ধৰ
অ'।
এইবিলাক হেৰি আছে, মহাভৈৰৱ মন্দিৰ আছে।
উম।
পিছতে আকৌ এফালে ন, অ' ডিব্ৰুগড়ত হেৰি অ' মন্দিৰভাগ আছে অ'।
উম, সেই জেগাকন কিমান ধুনীয়া জেগা?
অ', পবিত্ৰ ঠাই।
প্ৰিয় জেগা একদম মানে। গৈয়ে, সেইবিলাক জেগা আচলতে ফুৰিব লাগে গম পাইছ? সময় সুবিধা উলিয়াই কেতিয়াবা।
সেইটোৱে, এ মানুহ ফুৰিব লাগে অ', মানুহৰ মানে ফুৰিলেহে মন - চনবিলাক ভাল হয়। ন এনেই, জানিব পাৰে, উম অভিজ্ঞতা বা হে
অভিজ্ঞতা বাঢ়ে আৰু এতিয়া মই এবাৰ গৈ আহিছোঁ যেনি বা পিছৰবাৰ মই আকৌ কৰোবাক লৈ যাবলৈ সহজ হয় আৰু। তোমাৰ আলহীয়ে আহিলে ঘৰলৈ। বোলে, ক'ৰবাত ফুৰিবলৈ যাওঁ ব'লা বুলি ক'লে, ফুৰাবলৈ নিবলৈও সহজ হয়।
আৰু আজিকালি পৰীক্ষাবিলাকত তোৰ আহিয়ে থাকেচোন, বুৰঞ্জীৰ ক্ষেত্ৰত।
থে বহুত
কেতিয়া ক'ত স্থাপন হৈছিলে, কোনে কৰিছিলে অ'? আকৌ এতিয়া বৰদোৱা ভাগ যে, নগাঁও এতিয়া নতুনকে বনোৱা ভাগ দেখিছ নে কি কিমান ধুনীয়াকৈ বনাইছে, আতুম-টোকাৰিকৈ বনাইছে। অ', আকৌ এফালে তোৰ মহামৃত্যুঞ্জয় মন্দিৰ।
অ'।
ইমান ধুনীয়া লাগে অ'।
যোৱা নাই বাৰু এই আলোকচিত্ৰ বিলাকতে দেখিছোঁ।
অ'। অ মই মানে তাকে ভাবো দেই, এ অসমৰ বাহিৰত যোৱাতকে, মই আগতে মানে বহুত মন আছিলে, মই বোলো যেতিয়া কিবা এটা নিজৰ ভৰিত নিজে থিয় দিব পাৰিম তেতিয়া বোলো মই বাহিৰত যাম, পাহাৰ-পবৰ্ত এইবোৰ ফুৰিম, কিন্তু এতিয়া ভাবিছো নহয় অসমৰ ভিতৰত ভিতৰতে ফুৰিম
উম।
যিমান যি চাব লগীয়া ঠাই আছে, মঠ-মন্দিৰ আছে, দৌল-দেৱালয় আছে, চব খিনি চাম।
অ। প্ৰথমতে নিজৰ ওচৰ খিনিয়ে শেষ কৰি লোৱা হওকচোন ন, বাহিৰলেতো পিছতো ভগৱানে কৰিলে সময় সুবিধা পাম যাবলৈ।
উম সেইটোৱেই আৰু এতিয়া তোৰ এই গোৱালপাৰা জিলাত যে আছে সেইটো কি আছিলে, আকৌ মদন কামদেৱ সেইবিলাকত ধৰ স্থাপত্য, ভাস্কৰ্য সেইবিলাক পোৱা যায়, মই সেই-সেইবিলাকত নাই যোৱা মানে, নামনি জেগা বিলাকত ইমান